হেল্ল'।
হয়।
শুনিছে নে?
হয় শুনিছোঁ। আপুনি শুনিছে নে?
কি কৰি আছ? কি কৰি আছ?
এয়া বহি আছোঁ।
উম এয়া এনে বহি আছোঁ গৰমতে।
আহ মইও বহি আছোঁ গৰমতে। খোৱা বোৱা কৰিলোঁ বাৰু।
উম, ভালনে সকলোৰে ঘৰত?
ভাল -ভাল।
অহ, গৰমৰ দিনে ওলাই মেলি গৈছে নে নাই? গৈছো
উম
মানে গৰমত মানে কথাবোৰ উল্টা পুল্টা হৈ গৈছেগে।
হয়- হয় যিহে গৰম পৰিছে।
উম আইচক্ৰীম বা কিবা -কিবি খাইছেনে নাই গৰমত?
মই নেখাওঁ।
খালে বেয়া, ভাল নহয়।
মই মানে এই এইবিলাক টেঙা যুজ ফলৰ জুচবিলাকহে খাওঁ হে এনে গৰমত
অহ, এইবোৰে খাব লাগে টেঙা কিনা বস্তু খাব নালাগে। নিজে ঘৰতে কৰি খাব লাগে।
হয় -হয় কিনা বস্তুতটো মই ওচৰই নাযাও মই চব ঘৰতে কৰি খাওঁ।
উম বাকী ভাত পানী খোৱাটো ইমান খাব নালাগে আৰু।
খোৱা তু মেইন।
নহয় এই গৰম যে খোৱাটো মেইন বাৰু গৰমত।
এই এইয়া খাও মানে মই হৰি গৰমত। যিমানে খাওঁ সিমানে মোৰ মানে ঠাণ্ডা লাগি আহে। বিশেষকে মই টেঙা জাতীয় ফল এইবিলাকহে খাওঁ আৰু বৰ
আকৌ গৰমত আমি খাব নোৱাৰো।
উম, মই মানে খাই ভাল পাওঁ।
অহ, এনে গছৰ তলত বহি থাকিবি আৰু গৰম বেছি
উম, গছৰ তলতে আছো। হম।
আজি কিবা হওক কাহিনী হৈছিল যদি ক ' কাহিনী।
কাহিনী বুলিবলেতো নাই তেনেকে বতৰৰে আৰু ইয়া দেখিছোৱে নহয় উম
অহ
কিমান গৰম বিচনাতে পৰি থকা হৈছে।
অহ, হয় বাহিৰলৈ ওলাই আহিব নালাগে বাৰু এতিয়া। অহ, সাঁতৰিব জানে নি?
অহ, সাঁতুৰিব পৰা জানো বাৰু মই এতিয়া মানে মোৰ এতিয়া সেই ফুলপাৰতে বহি তু দি ৰখি আছো।
অহ, এই হেৰি পৰিবি ছাইডত ইমান কাষত নবহিবি আৰু পুখুৰী এৰি মানে মানুহ মানে কোম্পানীতো হেৰি কিবা হৈ যাব পাৰে ন'
নাই মই মানে গৰমত বেছি গৰমতে মানে পুখুৰীতে জাপ পাৰি দিওঁ তাতে অকণ সাতুৰী উঠি আহো।
অহ - অহ ঠিকে আছে বাৰু সেনকে গৰম উঠিলে কৰিব লাগে ইমান মানে পানীতো লগত খেলি থাকিব নালাগে গৰমত।
হম, হয় বাৰু হ'লেও মানে কি আৰু আৰু উম পানীত থাকিলে অকণমান চেঁচা ভাৱটো আহে যে গৰম ভাৱটো নাহে।
হে মানে বেমাৰ হলে নে এতিয়া ভাল কৰিবলৈ অলপ টান আছে। গৰমত যদি বেমাৰ হৈ যায় গৰম সোমাই যায়
উম, নহয় বাৰু উম। পিছে উম তহঁতৰ ঘৰত পুখুৰী আছে নাই বাৰু সাঁতুৰিব পৰা?
পুখুৰী আমাৰ ঘৰত তেনেকুৱা আমাৰ ডাঙৰ পুখুৰী আছে এনেকে সাঁতুৰিব নিদো তাত মানে ভাল নহয়। হয় মানে বহুত দ পুখুৰী যে
অ অ
মানে ৰিক্স নাই ৰিক্স লব নোৱাৰে তাত সাঁতুৰিলে ভাল বাৰু হলেও মানে ভয় আছে যে পুখুৰীত যিহেতু ডাঙৰ দ পুখুৰী।
উম উ উ হুম উ উ নেজানিলে বিপদ আছে। জানি দেই একো নাই উম উমহু হু হু জানো জানো মোৰ মানে সাঁতোৰা একদম মানে বহুত পাৰো আৰু বহুত সাঁতুৰিব পাৰো। অ হয় মই মানে এতিয়া তেখেত ভাবিছোঁ মোক সাঁতোৰৰ প্ৰশিক্ষণকে দিয়াও নেকি
অ, সেইটো বেয়া নহয় এই গৰম গ্ৰীষ্মকালীন বন্ধ যিহেতু দিছে
হয় হয়, এ ইন ইউনিভাৰ্চিটি সি এনেও সাঁতোৰা প্ৰশিক্ষণ নিদে হয় হয়। তেওঁলোককো প্ৰশিক্ষণ নিয়া বুলি ভাবিছো। সকলোৱে পাৰক যাতে বিপদ এ কেতিয়াবা এয়াহে যে বানপানীৰ সমস্যা আহিলে মানে সকলোৱে সাঁতুৰিব পৰাগে
অহ, এইটো বৰ ভাল পদক্ষেপ হাতত লৈছে বাৰু দেই
হুম হুম, তাকে ভাবিছো আৰু কি কৰো ভাবি-চিতি চাওঁ এদিন এ সভা এখন দিও। গাঁৱৰ কাকা কোন কোন মোৰ মানে ল'ৰা-ছোৱালীক দিয়ে তেওঁলোকক গোটাই। প্ৰশিক্ষণ এটা দিও বুলি ভাবিছো
উম উ উহ
ঠিস উম হু হু উস্
বানপানী হয় নহয় সেইফালে
হয় হয়, বানপানী বহুত বেছি হয়।
অ অ অ, বানপানী এতিয়াতো আহিব সময় হৈছেই
উম, এয়া বানপানী হৈছেই বাৰু সেইকাৰণে ভাবিছো সাত ফোনটো দিও যাতে ল'ৰা-ছোৱালী বিলাক বিপদত নপৰে। মৃত্যু মুুখত পৰিব নেলাগে পানীত
যিহেতু এতিয়া গৰম দিন ন গৰমৰ পাছতে এতিয়া হে মানে মানুহ হাত-হতৰ সাজু হ সিহঁতৰ ফালে বানপানী হয় কাৰণ এতিয়া বানপানী আহিছে গৰমৰ পাছতে বানপান পানী হ'ব।
হয়।
অহ, তহঁতি এনেকুৱা কাম কিছুমান কৰিবিচোন এতিয়া মানে নৈৰ পাৰত গছ গছ পুলি ৰুবিচোন মানে গছৰ শিপাই যেতিয়া মাট তেওঁ ধৰি ৰাখে যে খহনীয়া কমাই মানে এতিয়া তাৰপৰা মানে জলাশয়বোৰ বচাবৰ কাৰণে বিল পুখুৰীয়ে অতিৰিক্ত পানী ধৰি ৰাখে।
হুম।
উমহ হু তাৰপৰা মানে বা বান পানী হোৱাৰ সময়ত হেৰি অ বিজুলীৰ তাৰত মানে পৰা অলপ আঁতৰত থাকিবি সকলো সকলো সকলোকে কৈ দিবি কথাবিলাক। অ, তাৰপৰা উটোৱা পানী বোৰ মানে খাব নেলাগে। বহুত বেমাৰ হয় সেইবোৰ সন্দেহত খালে।
হয় হয়, সকলো বিষয়ে প্ৰশিক্ষন এটা দিয়াম বুলি ভাবিছো আৰু বানপানীৰ বিষয়ে আ সাঁতোৰৰ প্ৰশিক্ষণ দিয়াম ছি ছিই
অ, মানে আৰু বানপানীৰ সময়ত এই সাঁপ, পোক বিলাকৰ পৰা সাৱধান হ'ব লাগে মানে বহুত সাঁপ ওলাই হেৰি বানপানীৰ সময়ত তাৰপৰা ঘৰত মানে মেইন চুইচ বো বিয়লি মেইন চুইচ অফ কৰি থবি চিচি চিয়া
উম উ উস্ কৰিব লাগিব অ উহ উহ গৰু-ছাগলী মোৰ সকলোৱে আছে বাৰু অই এই মানে গাখীৰৰ ব্যৱসায় হোটেলতে এইখিনি সিস্ কৰা হয়। চাংঘৰ আম মানে ইয়াত এক্সট্ৰাকে আছে মানে বানপানী হোৱা ঠাইতো। সেইকাৰণে মানে এ এই হুম। চাংঘৰৰ সকলো জীৱ-জন্তুৰ কাৰণে বনাই থৈছো যাতে উমহ্ কোনোবা বান উম উ উ বানপানী হোৱাৰ লগতে কিবা। মানে সেইদিনা তেওঁলোকক অ মানে ৰাখি থব পাৰো।
অ ঠিকে আছে বাৰু, মানে বানপানী হোৱা বহুতো কাৰণ আছে কিছুমান। কাৰণ জানোনে বাৰু?
অ মানে মোৰ পখী সেইটো বিষয়ে। অকমান হেৰি অধ্যয়ন কৰিম আৰু কৰি তেওঁলোকক।
অ মানে মানে বানপানী হোৱাৰ কিছুমান কাৰণ হ'ল মানে গছ কাটে পাহ। ঘৰৰ মাটি খহাই যে।
উম তাকে অধ্যয়ন কৰিম আৰু মই ভালকে আৰু ন।
অ সেইবোৰ পানী মানে সেইবোৰ কাটিলে পানী ধৰি ৰাখিব পৰা গছ গছনি কমি গৈছে। সেইটো কাৰণে হয় মানে বানপানী।
হয় হয়
তাৰাপা মথাউৰি ছিঙিলে হয় তহঁতৰ ফালে মথাউৰিবোৰ মজবুত কে বনাই নে বাৰু এনে এনেকে বনাই থই। ইয়াৰো।
এনেই মানে কি আৰু মজবুত বুলিবলে আজিকালি আৰু জানেই নহয় চবত ঠিকাদাৰ আন্দাৰত থাকে কাম বিলাক। তেওঁলোকে আৰু দুই এ পিচ খাবলে কাৰণে অকমান দুব্লিকেত কৰি আৰু কাম বিলাক।
অ মানে সকলো ৰাইজে মিলি অলপ মথউতটো মজবুত। বনাবলে মানে ক'ব লাগে। পঠাৰ ভাঙিলে বানপানী হৈ যায়। মানে আৰু। সনেকুৱা আৰু মানে প্ৰশিক্ষন বোৰ গ্ৰীষ্ম কালীন বন্ধ যিহেতু এনে আপোনালোক। দাহেটি এনে থাক হেন এইবিলাককে শিক্ষাত অলপ প্ৰশিক্ষণ দিব পাৰ।
হুম হুম।
বাকী অ।
উম।
কওক আৰু?
হয় উ পিছে আপুনি কিবা যান বাহন।
জান বাহন অ মই চব জানো গাড়ী বাইক স্কুটি মানে চব চলাই ফুৰো মই।
হয় মোৰ মানে তাৰ ওপৰত। ক্ৰিম হেৰি দি আছো অলপ। প্ৰশিক্ষণ দিয়ে আছো কেনেদৰে কি কৰিব লাগে ৰান নেকে। এনেদৰে যান বাহন চলাব লাগে। সেইবিলাকৰ বিষয়ে মানে উম।
অ।
জানো জানো জানো।
অ ঠিকে আছে বাৰু এইবিলাক সেইখন মানে যিখিনি জান জনাই। গীয়ান খিনি মানে আনক দিব লাগে।
হয় হয় সেইকাৰণে দিছো মই মানে সকলো ফ্ৰীতে দিওঁ।
অ ঠিকে আছে বাৰু তো ভাল কাম কৰিছ বাৰু।
উম।
এনে তই গাড়ী বাইক কি চলাব জান মানে স্কুটি।
অ মানে সকলোৱে জানো অ স্কুটি জানো। বাইক জানো আৰু গাড়ী জানো। এতিয়া ভাবিছো আৰু অকন পঢ়াহেতেন মই পাইলেটখনো পাৰিলোহেতেন।
অ ঠিকে আছে বাৰু। অ চেষ্টা কৰি যা চেষ্টা কৰি যা পাৰিবি।
হয় হয় চেষ্টা কৰিম বাৰু পঢ়িম বাৰু।
অহ আৰু এতিয়া মানে গাড়ী মটৰ বোৰ ইমান স্পীডত চলাবলে চলাব নালাগে যি ভা যিহে এক্সিডেণ্ট হৈছে মানে কিমান এক্সিডেণ্ট ঔ আজিকালি।
হয় হয় বহুত মানে জোৰত চলাব লৈছে আজিকালি। সেইকাৰণে মানে হেৰি হৈছে এক্সিডেন্ট বোৰ হৈছে। অহ অহ
শুনিবলৈ পাৰিম মানে আমাৰ অসমখন যে কি হৈ গৈছে
হয় হয়।
জল জলবায়ুৰ ফালৰ পৰা মানে তৰো বহুত অশান্তি দিছে মানুহক মানে মানুহৰ পৃথিৱীখন ধ্বংস হ'ব যেন লাগিছে আৰু
হয় হয়। আজিকালি নতুন প্ৰজন্ম বিলাক মানে কি কৈছোঁ আৰু তেওঁলোকক কেনেকে বুজাম আৰু
তাকে বহুত মানে বেয়া হৈ গৈছে কথাবোৰ মানুহ মানে মৃত্যুৰ মুখত পৰিছে বহুত।
হ
ক মানে যান বাহন চলোৱা স্পীড বাঢ়ি গৈছে।
অহ।
উম।
উম
পিছে মই এতিয়া জুচ খাই আছোঁ। মেংগ মানে আমৰ হয় ঘৰতে আম আছে যে গছ
অ ঘৰ অ কিনাটো খাব নালাগে বহুত উ কিনাটো খালে বেয়া যিমান পাৰা
উম এনেই বনাই পেলাই মানে ঘৰতে এ সতেজ হেৰি উ আমৰ জুচ মই এতিয়া খাই আছোঁ।
মইও খাম আৰু মানে মই টাইম লৈ লৈহে খাওঁ বস্তু মানে এনেই খাই নাথাকোঁ এনি টাইম
মোৰ মানে মন গ'লেই খাওঁ আৰু
‍ বহুত টাইমত খাওঁ মানে মানে বহুত কা প্ৰতি মই ধ্যান ৰাখো মানে
উম- অ মই এয়া খায়ে আছো-
অ খাওক খাওক গৰম বেছি ইমান বেছি টো খাব নালাগে আৰু
উম উম
আইজাতীয় বস্তুতটো নাখাব আইজাতীয় বস্তুটো নাখাব একদম
উম
মানে ঠাণ্ডা খালে এতিয়া গৰমত গৰমটো সোমাই যাব
হয় হয়
এনে মাটি খেতি বাতি ৰোৱা হৈছে নে সেইফালে?
উম উম ৰুইছে আৰু আমি ও ৰুইয়ে আছো
অ ইমান গৰমত ৰুব ৰাতিপুৱা সোনকালে যাব লাগে আৰু সন্ধিয়া সময়ত যাব লাগে
হয় হয় ব মানে সেই এনেকুৱা বতৰ ৰতো ৰো উ মোৰ ৰ'দ বতাহ নালাগে যে
অ হ'লেও এনেকে বতৰত ৰুব নালাগে আৰু মানে স্বাস্থ্য কাৰণে বহুত বেয়া
নাই মোৰ মানে হেৰি উ গছৰ ডাঙৰ গছ ৰুই থৈছো তলতে
অ অ তেনেকুৱা হলে ৰুব পাৰি বাৰু
উম
তেনেকুৱা হলে ৰুব পাৰি গৰমটো ইমান নাহে বতাহো আহি থাকে ছাঁহো পৰি থাকে যে
হয় হয় একদম মানে বহুত মানে ভাল লাগিছে আৰু
অ- কি আছে ময়ো খাম আৰু টাইম হৈছে আৰু মোৰো মানে হেৰি একো দিয়াহি নাই মানে তেওঁলোকে খাই আছে ভিতৰতে ঘৰৰ মানুহবোৰে
হয় হয় আপুনি চাগে কিনাটোহে খাব?
নাই নাই মই কিনা বস্তু নাখাও মই ময়ো নাখাওঁ কিনা। অ মোৰো একেই ঘৰতে বনাই। একদম কিনা বস্তু হাতেই নুচো। এই আইচক্ৰীম বেপাৰী আহিলে।
অঁ খাব নালাগে এইবোৰ কেনেকুৱা কেমিকেল দি বনাই সেইবোৰ। উম। আৰু ফ্ৰিজিংটো ইমান গৰমত ফ্ৰিজিং বস্তু খাব নালাগে।